হেল্ল' অঁ' কি কৰি আছ?
কৰিছোঁ সেইটো বাদ দেচোন আজি কি মানে ফোন চোন এটাও নকৰ।
এহ তহঁতেওতো আজিলৈকে মৰা নাই ময়ো যে মনত পৰিলে আকৌ তহঁতলে
অ'
তইতো আজিলৈকে মাৰিয়ে পোৱা নাই ময়ে মাৰিলে মৰা। মই চাইছো বোলো ইহঁতৰ মনত পৰেন ন
অ অ ঠিকে ঠাকে আছে নহয়? ঘৰটো ঠিকে ঠাকে আছে নহয়?
আছোঁ আছোঁ অ', আছোঁ আছোঁ, তহঁতৰ ভাল?
উম', উম' ভালে ভালে অ' ভ ভগৱানৰ কৃপাত ভালে আছে আৰু। হা, হা!
এই ভাত খোৱা নাই খামহে আৰু।
অ', অ' কিয় খোৱা নাই?
এ আমাৰ মানে সকাম এভাগ আছে। এই বৰদেউতা হঁতৰ ঘৰত, তাত পাছত সেইকাৰণে খোৱা নাই মানে, তাত খাবলৈ মাতিছে। তাত মানে খাবলৈ মাতিছে বৰতা ঘৰত।
হেল্ল'
এই ভাত খাবলৈ মাতিছে মানে বৰতা হঁতৰ ঘৰত।
অ, অ।
উম', সেইকাৰণে যোৱা নাই। তই খালিনে নাই ভাত?
উম, খালোঁ।
অ', কিহেৰে খালি?
মই তোৰ মানে হেৰি ভাইটিয়ে বনালে আজি ভাতটো। তাৰপা তোৰ আলু আলু গুটি গুটি বনালে আলু গুটি অকনমান জোল টাইপত বনালে। তাৰপৰা তেনেকে, এতিয়া খাই বৈ পেলাই মই এনেই ৰাস্ত ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছো আৰু গৰমো বেছি কাৰেণ্টো নাই, ইনভাৰটাৰ নাই যে আমাৰ ঘৰত সেইকাৰণে আৰু।
অ'।
উম, উম।
উম, উম।
বাকী, ফাৰ্ম খুলিম বুলি যে কৈছিলি কি কৰিলি?
এই ফাৰ্ম খোলা নাই, খুলিম বুলি ভাবি আছোঁ।
অ', অ' ঠিকে আছে ঠিকে আছে খুলিব লাগে অসমীয়া ল'ৰা হৈ নিজে কৰি নাখালে কেনেকে খাবি বাৰু আজিকালি।
অ', তাৰপিছত তোৰ কথা কচোন? তই ফাৰ্ম এতিয়া ঘৰতে আছ নে? এনে কিবা-কিবি কৰি আছ?
নাই নাই, মোৰ ফাৰ্ম আছে নহয় তই সেয়া জানই নহয়, খুলিলো মানে হেৰি আহে তোৰ পোৱালি ভৰাই থোৱা আছে মোৰ।
অ'।
এতিয়া মানে পোৱালি তোৰ আজি বেজি দিলেহি মানে কোম্পানীৰ ফালৰ মানুহ আহি পেলাই।
অ'।
হা হা সেয়া আৰু। তেনেকেই চলাই আছোঁ মোৰো এতিয়া, মানে বহুত বছৰেই হ'ল ন' ফাৰ্ম থকা।
তাকে তাকে ময়ো ভাবি আছোঁ ময়ো খুলো খুলো কে তাকে এ এতিয়া, খেতি চিজন হৈ গ'ল যে, খুলিবই পৰা নাই। বোলো তোৰ এই খেতিত খেতিটো উঠি লওঁক তাৰপাছতেই খুলিম বুলি ভাবি আছোঁ মনতে।
অ', অ', খোল খোল মানে তোৰ তাৰপৰাও দুটকা এটকা আহি থাকিব ন'?
তাকে তাকে মই ভাবি আছোঁ মানে খুলো বুলি, এই আকৌ মানে মোৰ এই কেই দিন ট্টেক্টৰৰ লগতে ঘূৰি ফুৰিবলগীয়া হৈছে যে, উম, সেইকাৰণে মানে খুলিব পৰা নাই। ট্ৰেক্টৰ আছে ট্টেক্টৰ আছে তই অ', আমাৰ ঘৰলৈ আহিলেহে দেখিবি তই আজিলৈকে আহিয়ে পোৱা নাই আৰু। উম, ক' ক'?
এই মানে ময়ো ট্ৰেক্টৰ এখন লওঁ বুলি ভাবিছিলো মানে এতিয়া ট্ৰেক্টৰখন ফ'ৰ বাই ফ'ৰ লওঁ নে মানে এইখন মানে টু ইনটু টুৱে লওঁ নে, তাকে মই ধৰিব পোৱা নাই আৰু কোনখন ল'লে ভাল হ'ব মানে তোৰ লগত চিনাকি এইবিলাক ডিলাৰৰ নাম্বাৰ-চাম্বাৰ আছে নেকি কণ্টেক্টত থকাত?
তহঁতৰ এতিয়া ধৰ তহঁতৰ মাটিখিনি দ' নে বাম?
এই মাটি মানে আমাৰ নিজলে নহয় মানে ট্ৰেক্টৰ খন লওঁ মানে ইয়াত তে আমাৰ ইয়াত মানে
তহঁতৰ গাঁওখন এতিয়া মানে ধৰ তইতো দেখি আছ মাটি বিলাক দ'য়ে নে বামে তই যে জানিবি, মই
টো বাম নহয় দ' বাৰু।
অ', যদি দ' তই ফ'ৰ ইনটু ফ'ৰ আনিলে ভাল হ'ব মানে তোৰ এই টুৱেণ্টি টু ইনটু টু খন আনিলে মানে তোৰ হেৰি নহ'ব মানে। মানে দ'ট তোৰ অকমান প্ৰব্লেম দিব।
উম, বাকী তোৰ মানে এইবিলাক কন্টেকত চিনাক কণ্টেক আছে নেকি?
নাই, নাই মই, মই য'ৰ প আনো মানে মোৰ এই বৰটা ল'ৰাটোৰ দোকানখন আছে। মানে হেৰি আছে, মই তাৰ পৰাহে আনো।
অ'।
উম, এ তাতকে শুন ক- ক কথা এটা ভাবচোন তই। এ তে এটো কি বুলি কয় এই হেৰি আনাৰ পিছত ট্ৰেক্টৰ চেক্টৰ আনাৰ পিছত তই গৰু এহাল লোৱাই ভাল আছিলে।
এ নাই, নাই, নাই। মোৰ মানে এতিয়া বাৰিষা হ'লে বহুত কষ্ট হয়, ঘাঁহ চাঁহ কাটি মেলি পা আমাৰ ইয়াত তাতে ঘাঁহো নাপায় মানে দ যে আৰু বেলেগৰ মাটিত মানে থাকে আমাৰ তাত নাথাকে যে আমাৰ সেইটোৱে বেয়া প্ৰব্লেম মানে বহুত ফালৰ পৰা হয় আৰু। আৰু গৰু গেইটাক মানে আকৌ আনিম আনি পেলাই আকৌ বামত নাখাব, কিছুমানে দত খাব আকৌ কিছুমানে আকৌ দত নাখায় বামত খাব, সেইটো জহত মানে এতিয়া গৰু চৰু তেনেকে আনিবলে মেলিবলে বেয়া।
অ', তহঁতৰ গাঁৱত মানে কি এখনো ট্ৰেক্টৰ নাই নে কিনো।
নাই আছে গাঁৱত অকল এখনেই আছে টেক্টৰ।
অ', সেইকাৰণে প্ৰব্লেম হয়, হয়, হয়।
উম, উম সেয়াই মানে।
তই যদি লওঁ বুলি ভাবিছ তই হেৰি কৰিবি, এ তই যেতিয়া থাকো মোক ক-কল এটা কৰি পেলাই গুচি আহিবি মই অ', মই এই আমাৰ ঘৰৰ পৰা বেচি দূৰ নহয় তই চাৰিআলিটো দেখিছই নহয়। উম, হয় তই গেছটো দেখিছ নাই। মানে হেৰিখন অ', এই সৰু অ', ডিলাৰখন, ডিলাৰখন আমাৰ ব তাহাঁতৰ তালে গুচি আহিলে হ'ল তাৰপৰা মোক ফোন কৰি দিবি, ধৰ তোৰ দুই তিনি টকা কম কমো কৰিব পাৰিম আৰু।
অ', অ', ঠিকে আছে, ঠিকে আছে, তেনেকুৱা হ'লে ভালে মানে।
অ', ভাল কোৱালিটিৰ ধৰ মই নিজে থাকিলে মোৰ লগৰ বুলি কয়টো ভাল কোৱালিটিৰ বস্তুটো পাবি আৰু।
অ', মানে এইটো কেজুৱেল চেজুৱেল এইবিলাক লোটা চোতা এইলাক নাঙল চাঙল এইবিলাক চব পাম ন।
চব পাই যাবি, চব পাই যাবি, মানে তোৰ অ', তই কাম এটা কৰিবিচোন এ তই পাৰিলে এই সপ্তাহৰ ভিতৰত মানে তোৰ এই এ এইটোৰ কি বুলি কয় তোৰ এতিয়া হাল চাল বোৱা যে, এইটোৰ লতাৰ ভিতৰটো
অ'।
ট্ৰেক্টৰৰ লগত এতিয়া মানে তোক এ অফাৰ দি আছে। মানে এনেই কিমান লাখৰ ওপৰতে লয় ন।
অ', অ'।
এ এতিয়া মানে তোৰ এইকেইদিনত হেৰি অফাৰ দি আছে, লওঁ বুলি ভাবি জল্দি তই এইকিদিনত যদি লওঁ তোৰ এ লাখ টকা ৰখি যাব।
অ', তেতিয়াহ'লে শুন আৰু সেই টিলৰটো এনেকে চাৰিটা চকাৰ এখন পায় নাই বাৰু টেলৰটো।
অ', টেলৰ পায়, অ', হ'লেও তহঁতৰ অ', তহঁতৰ দ মাতি নহয়, চাৰিটা চকা হ'লে ভাল হয় বাৰু।
মানে তোৰ দু- দুটা চকাটোতকে চাৰিটা চকাটোত বহুত খিনি মানে মাল বহুতখিনি টানিব যে আৰু জোৰটো বেছি ন মই বোলো সেইটো পইচাতো অকণমান বেছিকে জাওক লাগিলে এনেকে ফৰিনটো ফ'ৰ এনেকে চাৰিটা চকা তেলৰ মানে টোৰ এতিয়া মাটি চাটি আনিবলে হ'লে বহুত খিনি আহিব এইটো চাৰিটা চকাখনত। সেইকাৰণে বোলোঁ, চাৰি-চকীয়া খনকে লৈ লওঁ।
তই লওঁ যদি, তই এই সপ্তাহৰ ভিতৰতে কৰ। তেতিয়া মানে, সেৰি হ'ব। উম, আমাৰ, এইকেইদিনতে লৈ ল'লে তোৰ, তাৰপিছতে, ফ্ৰীতে পাই গ'লে, তোৰ মানে, লাখ টকা হৈ যাব। তই তো এতিয়া ধৰ, ঘৰতে থাকি ফাৰ্মৰ পই খাই-মেলি আছ। তোৰ, তেতিয়া ট্ৰেক্টৰখনৰ পৰাওঁ, পইচা আহি থাকিব আৰু।
অ'! পঁচিছ মানত ওলাই আহিবনে বাৰু? গোটেইখিনি মানে, লোটা-চোতা পৰা ধৰি, তেলৰ- চেলৰ পৰা ধৰি, এনেকে কেজোৱেল-চেজোৱেল।
সেই, বিন্দাচকে ওলাই আহিব।
উম, উম। অ' অ'! ঠিকেই আছে, ঠিকে আছে। বাকী তেতিয়া, শুন? অ'! শুন, মই তোক, আধাৰ কাৰ্ড-চাধাৰ কাৰ্ড এইবিলাক, কাগজ-পাতি খিনি মই তোক, হোৱাটছএপত দি দিম। তই তালে দি দিবি আগদিনাখনে। কাগজ-চাগজ কৰি ল'ব দিবি। তাৰপৰা, মই পিছদিনাখন গৈ পেলাই মানে, চাইন কেইটা মাৰি পেলাই, অকল লৈহে আহিম আৰু।
অ' অ' অ'! হ'ব বাৰু। তই শুন? আধাৰ কাৰ্ড- পান কাৰ্ড, এইবিলাক মানে, এ, যিমানখিনি ডকুমেন্টছ আছে, তই মোৰলে গোটেইখিনি, চেণ্ড কৰি দিবি হোৱাটছএপত। উম, তাৰপাছত মই তোৰ, যিখিনি কৰিব লাগে, মই নিজে কৰি দিম আৰু।
অ'! ডকুমেন্টছ কি-শকি, তই শুন? তই ডকুমেন্টছ কি কি লাগে, ডিলাৰ পৰা মানে, তোৰ দাদা, বৰ্তা হয় ন'? তাৰপৰা, তই দাদাটোৰ পৰা খুজি পেলাই, মোলে হোৱাটছএপত তই সেৰিখন দি দিবি হা।
অ'! ৰ'-ৰ' মই তোৰ সেৰি, মই এতিয়া, ক'ল কৰিমহে। যে, তাৰপৰা কি কি লাগে, মই তোক কৈ পেলাই, মই তোক, হোৱাটছএপত মেছেজ এটা দিম। তাৰপা, তই গোটেইখিনি মোক দি দিবি ডাটাখিনি।
অ' অ'! মই তেতিয়া তোক, দি দিব পাৰিম ধুনীয়াকে।
অ'! তাৰপাছত তই, আহে তই, এসপ্তাহৰ ভিতৰতহে আহে তই, এ, কি বুলি কয়, ফ্ৰী বস্তুটো লৈ যাব পাৰিবি, তেতিয়া মানে। তোৰ, লাখ টকা ৰখি যাব। তই আকৌ, ফাৰ্মৰ পৰাহে, পইচাকেইটা পোৱা। উম! ধৰ তোৰো, কিবা এটা কম হ'লে, মোৰো ভাল লাগিব দেচোন! আৰু মইও কমকে তোৰ বস্তুতো ধৰাই দিব পাৰোঁ। অ' মোৰো কিবা এটা থাকে আৰু।
উম, উম! সেইটোৱে-সেইটোৱে। তাকে, মই তেতিয়া গুচি যাম আৰু ন'। বাকী, ঘৰত ভাল নাই তহঁতৰ?
এ, ঘৰত ভগৱান কৃপাত ভালে আছোঁ আৰু দেচোন গোটেইকেইটা। তাকেই,
অ' অ'! ঠিকে আছ, ঠিকে আছে। ভালে থকাটোহে লাগে বাৰু। এই আজিৰ যুগতো বহুত খিনি মানে, এইবিলাক সেৰি হৈছে। খালি, বাইক-চাইক লৈ ক'ৰবালে, ওলাই-মেলি ব তই নাযাবি। শুনিছ নহয়, এইবিলাক এক্সিডেন্ত-চেক্সিডেন্ত, কিবা-কিবি।
অ'! এই, মই মানে সেৰি, কি বুলি কয়, সন্ধিয়া আগতে আহি, সোমোৱাৰ পিছত আৰু নাযাওঁৱেই। মানে, মই ৰাতি ইমান ওলাই-মেলি নাযাওঁ, ঘৰতে থাকোঁ। তাৰপিছত আৰু মানে, ঘৰৰ পৰা চেণ্টাৰলে, ত' খোজকাঢ়িয়ে যাব পাৰি যে, অহা-যোৱা কৰিব পাৰি।
অ' অ'!
এই, ডিলাৰতে বহি থাকোঁ আৰু।
অ'! ঠিকে আছে দে। সেইটো, ধুনীয়াকে মানে তোৰ, গৰমৰ দিনতো ভাল ন'! এচি-চেচি আছে। বহি-মেলি থাকিবলে, ন'? অ' অ'! ঠিকে আছে। বাৰু তহঁত-তহঁতৰ ফালে, কঁঠাল-চঁঠাল আছে নে নাই?
উম, কঁঠাল-চঁঠাল আছে-আছে, অ'! ত' তহঁতৰ ফালে আছে নাই?
কিছুমান আছে মই বোলো সেই তই এইফালে যদি নাই মই বোলো এনেকৈ যাম বোলো দুইমান কথা চ' কথা লাম চাম। গৰমৰ দিনৰ ফল লেটেকু ধৰি।
অঁ', লেটেকু তোৰ পনিয় এইবিলাক'হে আমাৰ ফালে নাপায় মানে- এই ধৰ অকণমান টাউনীয়া জেগাৰ নিচিনা নহয় জানো এইবিলাক গছ-গছনিবিলাক- তো ইমান নাই যে আৰু তই জানেই নহয় এইবিলাক কথা চহৰৰ জেগাৰ কথা।
জানো। এই মই তেতিয়া লেটেকু-চেটেকু তহঁৰ ফালে কঠাল-চঠাল, আম-চাম আছে ন' মই তেতিয়া লেটেকু- লৈ পেলাই গুচি যাম আৰু তহঁতৰ ঘৰলে।
অঁ', খৰিকেইটা হাত'ত লৈ আহিবি মানে ধৰক- ভাল হয় আৰু মানে আমি যিমানখিনি কিনিও খাওঁ কিনিয়ে খাওঁ। এ' ধৰ কিনি খোৱাতোৱে আৰু ঘৰৰ বস্তুতয়ে সোৱাদটোৱে বেলেগ নহয় জানো।
অ', এতিয়া গাঁৱলীয়া জেগাতো যিটো পাবি পুৰা একদম ধুনীয়া মানে হেৰি বস্তু যে- গছত লাগি থকা গছৰ পৰা লৈ যাম তেনেকুৱা মানে।
যেনে ভাল হয় নে নহয়।
উমঁ-উমঁ-উমঁ, ঠিকে আছে-ঠিকে আছে।
বাকী' আমাৰফালে নাহয়ে নেকি আৰু?
যাম-যাম তহঁতৰ ফালে এয়া ট্ৰেক্টৰ লৈ পেলাই একেবাৰে লগতে সোমাই আহিম আৰু ট্ৰেক্টৰ-চেক্টৰ লৈ।
উমঁ-উমঁ, তাকে-তাকে।
শুন-শুন ভাত- এসাঁচ গোটাবি একদম মাটি মাহৰ আঞ্জা বনাবি খাৰৰ লগত কবি- তাৰপৰা আকৌ ৰঙালাও ভাজি বনাই থ'ব লাগিব।
হ'ব তই বাৰু সুধো খাবি, তই এতিয়া ধৰ ট্ৰেক্টৰখন লৈ তো খানা এটা খুৱাব লাগিব। ত' মোৰ লোকেল মুৰ্গী এটাক-
হ'ব এইবিলাক আমাৰ ইয়াত এইবিলাক ধুনীয়াকে পাই যাবি। সেবিলাক ন' তই যি- হ'ব তই লোকেল মুৰ্গী- খাওঁ তই এই গাহৰি খাঁও মানে আমাৰ ইয়াত গাহৰিতো পায় ন' তাৰপা তো ব্ৰইলাৰ খা কইলাৰ খাওঁ মানে- তোৰ মানে চব ভাবি আৰু।
উম' তই আজিলৈকে মোৰ লোকেল মুৰ্গী এটা খোৱাম বুলি কয় আজিলৈকে তই দিবই নোৱাৰিলি আৰু তই ঠগিয়ে আছ দে চোন।
হ'ব-হ'ব তেতিয়া মই যাওঁতে লৈ যাম সেইদিনাখন তহঁত তআ'তে মুৰ্গী বনাবি মা- নে আঞ্জাও বনাবি সেয়া চতহৰ লোকেল মুৰ্গী- খাবি, মই সেয়া মাটিমাহ আ' ৰঙালাও বাজি এনেকে এইবিলাক খাম আৰু।
অঁ', আমাৰ মানে ঘৰ সেই- অঁ', আমাৰ ঘৰত মানে এইবিলাক লোকেল মুৰ্গীটো ভাল পায়। আৰু শুনচোন তহঁতৰ ফালে এই ঢেকীয়া যদি- পায় ঢেকীয়া অপল লৈ আহিবিচোন আমাৰ ফালে মানে ঢেকীয়া-চেকীয়াবিলাক নাপায়। ঢেঁকীয়া আকৌ এই যে এই পানীত-পানীত যে হৈ থাকে এইটো কলমৌ নে কি।
অঁ', কলমৌ এইবিলাক মই ম ৰম। মই মানে মাথাউৰি ফালে যদি ওলাই যাওঁ তেতিয়াতো ঢেকীয়া-চেকীয়া এইবিলাক- আৰু আমাৰ তা'তে বৰপুখুৰী এটা আছে তা'তেটো চেংমৰা পায় সেইবিলাক খাওঁ নহয়। সেইবিলাক মই ধুনীয়াকৈ লৈ মেলি যাম আৰু।
তৰ মুঠতে যি যি পাওঁ তই লিছ মানে সেউজীয়া শাক-পাচলিবিলাক ভৰাই পেলাই- কিনিহে খোৱা ইমানতা ভাল নালাগে, তই- এ যি যি পাওঁ মানে ঢেঁকীয়া এইবিলাক যি যি পাওঁ লৈ আহি মুঠতে আৰু।
উমঁ-উমঁ, লৈ যাম দে, মই যাওঁতে গোটেইখিনি বস্তু মানে লৈ গুচি যাম।
উমঁ-উমঁ, তেতিয়া মানে আৰু আমাৰ ঘৰতো ভাল পাব মাহঁতে খাই।
অ', শুন মই বাইকখন লৈ যাম নহয় মোৰ ভাগৰ তই বাইকখন লৈ পেলাই আমাৰ ঘৰলেকে গুচি আহিবি মই টেক্টৰখন লৈ আহিম তই বাইকখন লৈ গুচি
তই ট্ৰেক্টৰ চলাব জান জানো?
এ ট্ৰেক্টৰ মই চলাও নহয় আগতে বেলেগৰ বেলেগৰ মানে চলাই পেলাই দুপইচা এপইচা সেইফালৰ পৰাও মানে ঘটি থাকো আৰু মানে এতিয়া ব্ৰইলাৰ ফাৰ্মত তোৰ মানে আকৌ এবাৰ লাগি পেলাই মই দিনটো কাৰণে ওলাই যাওঁ, তাৰপা আকৌ চাৰিটামান বজাত ঘৰলৈ গুচি আহো মানে দানা পানীটো দিবলৈ
মই আজিলৈকে মই আজিলৈকে ট্ৰেক্টৰ ঘৰতে থাকি মই আজি লৈকে চাবলৈ শিকা নাই।
অ', মোৰ হাল চাল হাল চাল বোৱা বোৱা পা ধৰি পেলাই চব চব মানে কৰোঁ আৰু সেইবিলাক।
এ মই মানে আজিলৈকে ট্ৰেক্টৰ শিকিবলৈ ইচ্ছাই কৰা নাই ধৰ ইখন গড়ী জানো এইটো ট্ৰে ক্টৰখন শিকিবলৈ মন যোৱা নাই মানে এই ড্ৰাইভাৰ লাগিয়ে থাকে যে।
অ', তই শিকি লবি তেতিয়া তোৰ সুবিধাই হ'ব। তেতিয়া মানে ড্ৰভাৰকো পইচা পাতিটো দিব নালাগে তই নিজলে ৰ'ব
না তোৰ তোৰ তোৰ সুবিধা হ'ব তই নিজে জান যেতিয়া তোৰ নিয়াৰ পৰা ধৰ তই এতিয়া এইখিনি পৰা গৈ তই হাল চাল বোৱাৰ পৰা ধৰি তই ধৰ মোটামুটি কিবা এটা হৈ থাকিব ধৰ। ট্ৰাকতো দিনে পাঁচশ ছশক এ হেৰিত দিয়াতকে ড্ৰাইভাৰ দিয়াতকে।